হেল্ল', অ, কি কৰি আছা? এ আছো, এ আছো। বাকী ভাত-পানী?
ভাতে বনাই আছে।
ঘৰত ভাল?
ভাল-ভাল।
এ বাৰু এ তোমালে ফোন কৰিলো মানে এটা মানে সমস্যা বুলিও নকওঁ। এটা তোমাৰ টপিক লৈ পেলাই আহিছো ত তোমাৰ লগত আলোচনা কৰো বুলি।
আহ কোৱাচোন।
দেখা যায় গাঁৱলীয়া অঞ্চলৰ যিটো পৰিৱেশ। মানে গাঁৱলীয়া অঞ্চলৰ যিখিনি আমাৰ ব্যক য় স সামা অক মানে যিখিনি সমাজ, এই নগৰীয়া অঞ্চলত কৈ গাঁৱলীয়া অঞ্চল সমাজখনত মানে লোকৰ সংখ্যা মানে মানুহৰ সংখ্যা কমি গৈছে আৰু এ নগৰীয়া অঞ্চলৰ বহুত পৰিমাণে বৃদ্ধি পাইছে।
হয়, হয়।
এয়া তুমি কি বুলি মানে কেনে ধৰে এই সমস্যাটো কিয় হৈছে কেনেধৰণে মানে কি কাৰণত হৈছে, আহ কেনেধৰণৰ সম মান নে গাঁৱলীয়া অঞ্চল কি কি অসুবিধা, নগৰীয়া অঞ্চলত কি কি অসুবিধা, তুমি এইকেইটা বস্তুবোৰ কেনে ধৰণৰ মানে দৃষ্টিভংগী আছে তোমাৰ?
এইকেইটা মানে আজিকালি এইটো কৰ্ম সংস্থাপন গাঁৱত মানে চহৰীয়া অঞ্চলতকে গা গাঁৱলীয়া অঞ্চলত কৰ্ম সংস্থাপনটো কম। তাৰ পিছত আকৌ ভাল শিক্ষাৰ প্ৰয়োজন, আজিকালি বাৰু শিক্ষাটো ভালেই গাঁৱলীয়া অঞ্চলতো হ'লেও তাতকে উন্নত কৰিবলে মানে শিক্ষা উন্নত কৰিবলে চহৰলৈ যায়, তাৰপিছত আকৌ আমাৰ মানে স্বাস্থ ৰ ওপৰত মানে এতিয়া কিছুমানৰ বহুত ডাঙৰ এটা বেমাৰ হৈছে, আমাৰতো গাঁও অঞ্চলত এনেকুৱা ভাল মানে হস্পিতাল নাথাকে। তাৰ ফলত আমি চহৰলে যাওঁ তাৰপিছত আকৌ যোগাযোগৰ কাৰণেও। কাৰণ মানে ভাল এটা যোগাযোগ হ'ব লাগে আৰু আমাৰ এতিয়া গাঁওৰ ৰাস্তা পদূল বিলাক আৰু চহৰৰ ৰাস্তা পদূলি, মানে দেখিলে তুমি গমেই পাবা চাগে কিমান পৃথক। আমি মানে সেইবিলাক সেইটো কাৰণেও কিছুমান মানে গাঁৱৰ পৰা চহৰলৈ যায়।
হয় তোমাৰ এতিয়া ধৰি লোৱা এতিয়া যি মানে গাঁৱলীয়া অঞ্চলৰ কৰ্ম সংস্থ নৰ যিটো অসুবিধা সেইটো কৰ্মসস্থাপন বুলি নকও নিবনুৱা সমস্যা তোমাৰ নি নিবনুৱা সমস্যাৰ কাৰণে এই এতিয়া গাঁৱলীয়া অঞ্চল বুলিয়ে নহয় ভাৰত বা অসমৰ পৰা তোমাৰ বহুত বহু লোক বাহিৰলৈ ওলাই যোৱা দেখা যায়। এতিয়া তোমাৰ নগৰীয়া গাঁৱলীয়া অঞ্চলৰ ভেৰি টো কমি যায় কিন্তু নগৰিয়া অনচলৰ ভিৰতো তোমাৰ বাৰি যোৱা দেখা যায় ভিৰটোৰ বাঢ়ি যোৱাৰ লগে লগে বহুত টো প্ৰদূষণ এতিয়া গুৱাহাটী মহানগৰীৰ তোমাৰ এডখ এডখৰ মাটি কিনিবলৈ কাৰনে বহুত কোটি টকাৰ প্ৰয়োজন হয়। কিন্তু সেই একেই মাটি কিন্তু এতিয়া গাঁৱলীয়া তোমাৰ মূল্যটো কম।
মূল্যয় কম হয় এতিয়া
মূল কাৰণ হিচাপে হৈছে তাত জন মানে জনসংখ্যাৰ বৃদ্ধি নগৰীয়া অঞ্চলৰ যিটো জন জনসংখ্যা মানে এতিয়া তোমাৰ আ ইমান নাজানো তথাপিও লোকপিয়ল দুহেজাৰ এঘাৰ চনৰ মতে তোমাৰ যিটো এতিয়া নগৰীয়া অঞ্চলৰ জনসংখ্যাৰ ধৰি লওক গুৱাহাটী মহানগৰীৰ জনসংখ্যাটো হৈছে ষোল্ল কোটি এ ষোল্ল অ', কি ষোল্ল কোটি ষোল্ল লাখ সাত হাজাৰ বয়ত সাতশ। কিন্তু বৰ্তমান তাতকৈও গুৱাহাটী মহানগৰীতে এতিয়া তোমাৰ। যিটো জনসংখ্যা হাৰ সেইটো বৃদ্ধি পাইছে।
তাৰ ফলত বহুতো মানে অসুবিধাৰ সৃষ্টি হৈছে এতিয়া আমি ট্ৰেফিক পইন্টতে কিমান টাইম মানে তাতে ৰখি থাকিব লাগে আমাৰ ক'বালে যোৱা মেলাতো অসুবিধা হৈ যায়। অধিক মাত্ৰা মানে মানুহৰ ভিৰ পৰাৰ ফলত আমাৰ মানে ইফাল সিফাল কৰিবলৈ এতিয়া অসুবিধা হয় কিন্তু
হয়।
ইমান দেখা নাযায় অসুবিধা কাৰণ গাঁওত
এ দেৰ গাঁৱলীয়া হয় এতিয়া তোমাৰ গাঁৱলীয়া এতিয়া তোমাৰ গাঁৱলীয়া অঞ্চলত বহুতো শিক্ষাগত ভাৱে মানে এতিয়া যিহেতু বৈজ্ঞানিক যুগ মানে এতিয়া নতুন যুগৰ সূচনা হৈছে বৰ্তমান সময়ত সেই এই নতুন যুগৰ এতিয়া বৰ্তমান যিহেতু এ আইৰ যুগ বা তোমাৰ প্ৰজন্মৰ এটা উশৃংখলতাৰ দিন মানে তোমাৰ বৈগ বজ্ঞানিকে দৃষ্টিভংগী দি এ তোমাৰ সেই বজ্ঞা জ্ঞান দৃষ্টিভংগীৰে চাবলৈ গলে আমাৰ গ গাঁৱলীয়া অনচলত সেই সুবিধা খিনি বা তেনেকুৱা ধৰণৰ কোনো সজুলি বা মানে সেই যিখিন বজ্ঞানিক সা সঁজুলি আমাৰ গাওঁ অঞ্চলত উপলব্ধ কৰিব নোৱাৰে সহজে।
আজিকালিতো সেইখিনিও ইয়াতে উপলব্ধ হবলৈ লৈছে মানে কিছু পৰিামানে আজিকালি এতিয়া চহৰত গৈ কিছুমানে উচ্চ শিক্ষা মানে গ্ৰহণ কৰি আহ আহি গাওঁ বিলাকত মানে উন্নত কৰিবলৈ চেষ্টা কৰিছে।
হয়।
অ।
খু ভাল ম আ। এতিয়া আমি মানে আমি এতিয়া গাঁৱতে অৰ্থনীতি য মানে সবল কৰিবলৈ সৃষ্টি মানে চেষ্টা কৰিব লাগে। ইয়াত মানে আমি কিছু মানে মানে এতিয়া মিল পাল মিল পালনৰ আমি মানে যেনেকে বৱ ব্যৱস্থাটো সেই ব্যৱস্থাটো এতিয়া আমি মানে এতিয়া আমি প্ৰযুক্তিবিদ্যাৰ সহায়ত ত আমি মানে কেনেকে উন্নত কৰিব লাগে সেইবিলাক চাব লাগে, তাৰপিছত আমি চা টো চাহ বাগান নদী পাহাৰ এইবিলাক মানে হোম ষ্টে এইবিলাক মানে আমি ধুনীয়া মানে ধুনীয়া কৰিবলৈ চি পাৰিব লাগে মানে এতিয়া আমি এ ধুনীয়া কৰ ফলত পৰ্যটকৰ ভিৰ পৰিব।
এতিয়া তোমাৰ গাঁও গাঁৱৰ যিটো পৰিৱেশ সেই পৰিৱেশটো এতিয়া নগৰীয়া অঞ্চলৰ সেইটো দেখা ন দে দেখা পোৱা নাযায় তোমাৰ যিহেতু এতিয়া নগৰীয়া অঞ্চলৰ প্ৰদূৰষণৰ পৰা বিভিন্ন ৰোগ সন্মুখীন হয়, কিন্তু তাত সেইমতে ৰোগ ৰ ৰোগ নিৰাময় কৰা চিকিৎসালয় উপলব্ধ আছে। কিন্তু এতিয়া বৰ্তমান গাঁৱলীয়া গাঁৱলীয়া অঞ্চলৰ সেই ৰূপ মানে পৰিৱেশ ভাল যিহেতু সেই ৰোগটোৰ সেই ৰোগটোৰ মানে গাঁৱলীয়া অঞ্চলৰ মানুহৰ নহয়। সেইকাৰণে তোমাৰ ধৰ সেই ৰোগটো নিৰাময় কৰা কোনো ধৰণৰ চিকিৎসালয় আমাৰ ইয়াত উপলব্ধ নহয়। বহু নগৰীয়া অঞ্চলতকৈ গাঁৱলীয়া অঞ্চলত ৰোগৰ পৰিমাণ বহুতো কম দেখা যায়। এতিয়া তোমাৰ গুৱাহাটী মহানগৰীত দুহেজাৰ এঘাৰ চনৰ লোকপিয়লৰ মতে তোমাৰ সাত হাজাৰ পাঁচশ মানুহৰ এ বিভিন্ন ধৰণৰ প্ৰদূষন প্ৰদূষনিক ৰোগ ৰোগৰ সন্মুখীন হৈছিল, কিন্তু গাঁৱলীয়া অঞ্চলৰ তুলনাত ন দুহেজাৰ এঘাৰ চন লোকৰ প্ৰিয়লৰ মতে নগৰীয়া অঞ্চলৰ বহু বেছি।
কম হয় হয়। আমাৰ ইয়াত মানে এটা সুস্থ পৰিৱেশ আছে সেই উ
হয়। হেল্ল' তুমি মাত্ৰ শুনি আছা নাই বাৰু মোক? এতিয়া তোমাৰ দৰা হেল্ল' শুনি আছে নাই বাৰ মাতো।
এতিয়া তোমাৰ ধৰি লোৱা আমি চাবলৈ গলে গাঁৱলীয়া পৰিৱেশতটো ইমান এটা বেয়া নহ হয় আৰু নগৰীয়া হ নগৰীয়া পৰিৱেশ সেইটো যিমান পৰিমাণে পৰিৱেশ নকও যিটো মানে ধৰি লোৱা বিভিন্ন ধৰণৰ বেপাৰ বাণিজ্যিক ক্ষেত্ৰতো ইমান বেয়া নহয়। এতিয়া আমি সমানে চাবলৈ গলে গাঁৱলীয়া অঞ্চলৰ মানুহ নাইকিয়া হৈ যে সঁচা কথা। সেই নগৰীয়া অঞ্চলৰ আধা সংখ্য মানুহ যদি গাঁৱলৈ আহে তেতিয়া গাঁওখন উন্নত পথত অগ্ৰগতি ৰাখি সেই সমস্যাবোৰ যিখিনি নগৰীয়া অঞ্চলৰ উপলব্ধ গাঁৱলীয়া অঞ্চলৰ উপলব্ধ